অ', ক'ত আছা?
এ নমস্কাৰ দেই, মই তোমাৰ ঘৰতে আছো।
অ', ওলাই যোৱা নাই?
নাই, ওলাই তোমাৰ যামহে এফালে। এতিয়া বজাৰ অলপ কৰিবলগীয়া আছে, যাম বাৰু ওলাই। বাকী তুমি ক'ত আছা?
মই তোমাৰ ময়ো এনেই অকমান ওলাই আহিছিলো।
অহ'।
অ', গৰম বহুত যে।
উম'।
উম। ক'লে ঐ শুন না মই কথা এটা কওঁ। এই মানে সেইদিনাখন মই তোমাৰ মানে টাউনত গৈছিলো মানে আহা অকমান দেৰি হ'ল বহুত বেয়া লাগিলে জানা এই এনেকে গাড়ী এখনে পুৰা জোৰছে আহিছে আহি লৈ পেলাই এনেকুৱা মানে গৰু এটা মানে খুন্দা মাৰি দি লে মৰি থাকিল জানা।
হয় নেকি?
তাকে তোমাৰ তাত পইচা হ'ব নেকি এহেজাৰ মান? মানে তোমাৰ এইটো কি বুলি মানে তাত এই আমি এইযে ৰিফ্লেক টৰ যে এই ৰিফ্লেকটৰ যদি বান্ধি দিব
গৰু আৰু কুকুৰ বিলাককো এনেকে বান্ধি দিব পৰা যাব।
অ' কি যাবা নেকি?
পাৰি, ময়ো এনেকে হেল্প কৰিছিলো, মাজতে কেইটামান কুকুৰ আমাৰ গাঁৱৰ চুকৰে তোমাৰ অ' এই ৰিফ্লেক্টৰ বগা আনিছোঁ, ৰঙা আনিছোঁ, এনেকে বান্ধি নি বান্ধি দিলো বাৰু ডিঙিত ৰছী এডাল বনাই।
অ' তাকে চাব পৰা হৈ ভাল আছিলে মানে বহুত মানে বেয়া লাগিলে জানা। এতিয়া আজি ৰাতি ওলাই দিবা নেকি যাওঁ
অ' পাৰি। ক'ত কৈছিলা টাউনৰ ফালে নেকি।
টাউনৰফালে তোমাৰ য'ত য'ত আছে আৰু এনেকুৱা ঘূৰি ফুৰে।
অ', অ', অ'। ৰাস্তা ঘাটে পালে বান্ধি দিলে হ'লে ডালেডালে গৈকে।
সেইটোৱে।
বাকী মোৰো লেখা আছিলে শুনা নাই এই তোমাৰ মই পানীৰ পাইপৰ কাম কৰিবলগীয়া আছিল অলপ ঘৰত।
অ' হয় নেকি?
মটৰ বহাইছিলোঁ তোমাৰ চে আনিলোঁ বাৰু।
অ', অ' তাকে ম ঠিকে আছে বাৰু মই এইখিনি মানে এইকেইদিন তোমাৰ কাম এটা কৰি আছোঁ এ, কামটো খতম হ'লে এ, তোমাৰ কামটো কৰিম। মই এয়া লগাও বাৰু।
অ' ঠিকে আছে তেন্তে তুমি কৰি দিবা মই এনেকে আছে লেট্ৰিন বাথৰুমত তুমি কানেকচন দিব লাগিব। এ, গোটেই ঘৰৰ আমাৰ লেট্ৰিন বাথৰুমটো তাৰপিছত তোমাৰ পাক ঘৰত এনেকে কানেকচন পাইপ লগাই তাৰপিছত টেপ চেপ চব ফিটিং কৰি, টেপ চাৱাৰ
অ' মই মানে এইটো বেছি দিন যোৱা নাই, দুটা দুবাৰ তিনিবাৰ মানেহে গৈছোঁ ন' কামাক। মোৰ লগ আছে বাৰু বহুত ভাল কাম কৰে, মই কম দিয়া।
অ' উম, কবাচোন এনেকে। মই চিডেক্সটো উঠ ওপৰত উঠাই থোৱা আছে খালি কানেকশচনহে দিয়া নাই এনেক পাইপৰ, বাকী বৰিং সিদিনাখন কৰিছোঁ।
অ'।
আৰু এতিয়া তুমি কি কি কৰি আছা, পাইপৰ কামতটো কেইদিনমান কৰিলা ন'।
অ' পাইপ পাইপৰ কাম কৰিলোঁ, তাৰপিছত তোমাৰ এই যে ৱাল ডিজাইনিং যে
অ'।
অ'।
সেয়া কৰি আছা?
অ' তাকে, বাকী তোমাৰ কোৱাচোন তুমি এতিয়া কি কৰি আছা?
মই তোমাৰ এ, হেয়া হেডো মই তোমাৰ একো জব কৰা নাই বাৰু, এতিয়া ক্লাছটো কৰি আছোঁ।
উম। ক্ অ
চব মিলা নাই এনেকে চবফালে মিলাই আছোঁ
অ ঠিকে আছে অ শুনানা মোক মানে মাজতে তোমাৰ এনেকে কৈছিলে তোমাৰ লাইটৰ মানে এনেকুৱা হাৰ্ডৱেৰ দোকান এখনেই আছে তাত মানে পোৱালি লাগে অ কৰিবা নেকি তুমি
হাৰ্ডৱেৰ দোকানত ন
অ
তোমাৰ মই অলপ খালী ফাৰ্ষ্ষ্টতে দুমাহমান দেখাই দিব লাগিব
অ নাই দেখাই কৰি দিব বাৰু তুমি জাষ্ট এইটো কি বুলি কয় গ'লেই হ'ল তোমাৰ মাহেকত ছয় হেজাৰ দিব কিন্তু
পইচাটো বহুত কমব দেই এমাহত ছহেজাৰ টকাত নোৱাৰিম আৰু
অ হয় বাৰু কথাটো
উম
অ তাকে তুমি এটা কাম কৰা বুজিছা তুমি প্ৰথমতে কৰি চাই লোৱা মানে যদি ভাল হয় তেতিয়াহ'লে কৰিব ভাল পালে যদি নোপোৱা তেতিয়াহ'লে ওপাই নাই আৰু
তোমাৰ এমাহমান কৰি চাব পৰা যাব কিন্তু পইচাটো নোপোচাব মোক গাড়ী তেলেই খায় সিমান
আহ
বাইকখনে মাইলেজে নিদিয়ে মই তোমাক কি কৰিম আৰু ঘৰৰ পৰা পইচা খুজি খুজি মই মানে নোৱাৰা হৈ গৈছোঁ বৈ আৰু কিমান খুজিবা নিজেও এতিয়া চাৰ্টিফিকেটখনৰ কাৰণে ৰখি আছো ন পঢ়ি থাকো আছো দেখি
অ
চাইডে তেনেকে স খোৱা কাম বিলাক পালে কৰো কেতিয়াবা পাচ
অ আচ্ছা উম
তাৰপিছত মানে দিগদাৰ হৈ আছে কেইদিন
গম পাইছো বাৰু তুমি এতিয়া এনেই থকাতকৈ কিবা এটাাতটো পাই থাকিবা ন নাই মোমাইতকে কণা মোমাই ভাল বুলি কয় যে একে নোপোৱাতকৈ কিবা এটা পাবা
সেইটো হয় বাৰু কিন্তু এতিয়া এমাহ মান কৈ চাব পাও যদি আৰু পইচা বঢ়াই দিম বুলি কয় তেতিয়া কৰিম বেছি মাহ এনেই পইচাটো খালি বহুত কম আৰু
হয় বাৰু
তোমাৰ যদি আৰু এনেকাা কম্পিউ জব আছে ক'ৰবাত পালে জনাবাচোন মই শিকি আছো খতমেই হ'ব আৰু মোৰ কৰ্চ
তুমি অকল মানে কৰিলে কম্পিউটাৰৰ জবহে কৰিবা ন
নহয় তাত কষ্টটো কম নহ অলপ মাথা মাৰি থাকিলেই হ'ল এনেই কষ্ট কৰা কামবত কিন্তু ইমান এতিয়া গৰম এয়াহে তুমি কিমান কষ্ট কৰিবা তাতকে মই এইখিনি মাথা আছে তা মই মাথা মাৰি তাতকৈ বহি বহি ধুনীয়াকৈ পইচা কমাব পাৰিম
উম হয় বাৰু কথাটো
এতিয়া গৰম যিডাল পৰিছে তুমি কেনেকৈ বাহিৰত কাম কৰিবা কোৱা
উম তুমি কোৱা কথাটো ৰাইট বাৰু
সেইটো কাৰণে মই এনেকৈ কম্পিউটাৰে শিকিলোঁ আৰু সেইটো কাৰণে চাৰ্টিফিকেট উলিয়ালোঁ এখন আৰু তেলিটো অলপ নাজানো যে মানে কম্পিউটাৰ এনেকুৱা টেলিবো অপশচনটো থাকে সেইটোত জানি থ'লে ভাল আৰু তোাৰ বহুত মানে তেতিয়া জবত জববিলাক পায় আৰু সেইটো শিকি থ'লে
অ মানে তেলিটো তোমাৰ এইটো কি বুলি কয় মানে কেতিয়া তোমাৰ মানে কাম আহে কি হয় সেই বস্তু দি অকমান জনা
টেলিত মানে তোমাৰ এইয়া হিচাব নিকাজ তুমি আজি ধৰ দোকানত বস্তু আনিলা
অহ
তাৰপিছত সেনেকে ভৰাই তেলিটো ভৰাই থবা কিমান কি কি বস্ টো আনিলা আমুকটো আনিলা ইমান তাৰপিছত ইটো আনিলা ইমান সেনেকে চব ভৰালা ধৰ তাৰপিছত তুমি আকৌ কিমান বেছিলা কিমান সেই বস্তুখিনি আনোতে কেইটকা লৈছিলে বেছিলা কিমান দামত তাৰপিছত লাভ হ'ল কিমান সেইবিলাক মানে গোটেই খিনি চব তেলিত তেনেকে জমা কৰি ৰাখিব পাৰি দোকান হিচাপ নিকা ছ বিলাক আও মথাত নো কিমান ৰাখিবা তুমি কাগজত ৰাখিলে আজিকালি হেৰাই গ'লে চব
অ মানে তোমাৰ এইটো থাকিলে তুমি অ মানে মল চল বা ভাল দোকানে চোকানে সোমাবলে ভা ভাল হয় আৰু পইচা চইচা হিচাপ কৰিবলো
চবতে থাকে দেই ফাৰ্মাচীটো এনেকে তেলি চেলি লাগে ঔষধতো তেতিয়া ঐ বিচাৰি নাথাকে ভিত ত এইটো ঔষধ আছে নে নাই ডাইৰেক্ট কম্পিউটাৰ মাৰি দিবা অ আমোকটো ঔষধ ন নাম টো মাৰ দিয়ে সিহত তাত যদি এভেইলোবোল থাকে তেতিয়া দেখা কম্পিউটাৰতে ওলাই যাব যদি নাই খতম থাকিলে নোলায় মানে
অহ
আও কেইটা পিচ সেইটো ঔষধ কিমান পিচ আছে আও কেই পিচ কিমান পিচ চেল কৰিলে সেয়া চব তাতে সেনেক কে ওলাই যায়
অহ তাকে মানে চবখিনি ডিটেইলছ তোমাৰ লগতে ওলায়েই যায় মানে ন সেইটো বস্তুত
অ জাষ্ট তুমি চাৰ্চ কৰিলেই হ'ল মুকতোৰ বস্ তো বুলি সেইকাৰণে তোমাৰ তেলিটো লাগ বিচাৰে চবেই জবত
তাকে কৰি থাকা বাৰু মোৰ তাত এনেকুৱা
অ সেইকাণে ক'লো তোমাক কম্পিউটাৰ জব বিলাক ওলাই থাকে ন য'ত তত তুমি টাউনতে কৰি আছা তুমি এতিয়া পাই থাকিবা
উম মই বাৰু তোমাক কম আৰু শুনা মই তোমাক মানে এতিয়া এইটো তোমাৰটো বাৰু মই কৰি দিম তুমি এতিয়া টো ফ্ৰী আছা ন
অ ফ্ৰী আছোঁ
অ তোমাৰ লগৰ দুটামানক উলিওৱা হা আজিৰ কাৰণে আৰু মোৰো লগৰ দুটামান লও তেতিয়া মানে আজি বলা আমি কামটো কৰোগে বুইছা ফিঠা বন্ধাটো এই তোমাৰ ৰিফ্লেক্টৰটো বুইছা
মইতো ব'লা তুমি ফ্ৰী আছা যদি যাওঁ আৱা আৱা যাম দিয়া আজিও মই বজাৰ কৰিবলগীয়া আছে। ছে বজাৰটো কৰি লঙগৈ তাৰপিছত তুমি ফোন কৰিবা মই তোমাক ফোন কৰি দিম নহ'লে
অ অ সেইটোয়ে মই বাৰু তোমাক ফোন কৰিম তেতিয়া হলে মানে মানে আৰু শুনা এই গৰুৰ কাৰণে ডাঙৰ আকৌ কুকুৰৰ কাৰণে চুটি সেয়া মিলাব লাগিব নহয় ন আগতে অলপ মানে তৰ সেইখিনি মিলা কৰা আমি যদি বেছি নহয় এডাল ৰিফ্লেক্টৰ তোমাৰ এশ টকাকৈ লয় তোমাৰ তাত হাজাৰ আছে, মোৰ তাতো পোন্ধৰশ মান এটা এ হ'ব আমি পঁচিশডাল তেতিয়া হলে, তোমাৰ গৰু এনেকুৱা
অ, সেইটো কৰিলেও। হ'ব।
অ', আৰু এ' গাখীৰ আৰু বিস্কুট তেনেকে ল'ব লাগিব, ভাল এনেকুৱা দোকান এখন চাই ল'ম।
উম, চবকে খোৱাঁই দিবলে আৰু হেৰি কৰা ভাজি ভাজি অলপ মই বেছি ছিকে কিনি আনিম দিয়া গৰুক খোৱাঁবলৈ।
অ', কা' এইটো কি বুলি কয় পাৰাঁ যদি কিনি আনিবা। উম, উম কিনি আনিবা তুমি সেট ভালকে।
ভাল হ'ব দিয়া এইটো গৰুখিনি নহ'লে বহুত ৰাতি এনেকে আ ৰা গাড়ী আগত পৰি এক্সিডেণ্ট হয়।
অ', ' মোৰ মানে বেয়া লাগি গ'ল সেইটো কাৰণে, এতিয়া কি কৰিম এতিয়া আ-আমাৰ জাগাটোতহে এনেকুৱা হয় চবে যদি এইখিনি ধৰ এনেকে যদি কৰিব পৰা হয় ন যে য'ত য'ত আছে নিজৰে বেছি নালাগে। যদি এজন মানুহে পাঁচটা জীৱওঁ এনেকে যদি হেৰি কৰে ৰক্ষা হ'ব ন জীৱ কেটাৰ।
সে সেইটোঁৱেইটো ভালে ভালেই ভাবিছা দেই ময়োঁ এইটো কৰি কৰিছিলোঁ মাজতে আকৌ এতিয়া তুমি ক'লা দেখি আকৌ মন গৈছে কৰিব বাৰু।
অ'।
দিয়া তেনে তুমি মো
উম'।
বস্তু খিনি ক'ত পাম নো আমি টাউন এই দোকানত পাই যাম নে?
টাউনৰ তোমাৰ মই দোকান চিনি পাওঁ বাৰু। এ' তাতে মানে তোমাৰ মই সুধিমগৈ।
উম।
সুধি পেলাই কিমান কি কৰে মই দাদা এজন আছে ওচৰতে সুধি পেলাই মই তোমাক জনাম দিয়া কিমান কে লয় কি কথা।
অ', অলপ কমতে চাবা তেত তিয়া ধেৰ আহিব। বেছি আনিলে ভাল আৰু যিমান থাকে আৰু সেই এলেকাত তেজ তোমাৰ টাউন ফালে।
অ'।
চবকে বান্ধি দিব পৰা গ'লে ভাল আৰু।
অ' তাকে মানে তোমাৰ আৰু। এতিয়া, যাবতো পাৰি মোৰ ৰখা হা মোৰ লগৰ দুটা মানে অ' আজ জি মই তাত যাওঁতে মই দেখিছিলোঁ ৰ সিহঁতেও মানে এনেকুৱা জীৱ জন্তু বহুত ভাল পায় জানা। জীৱ জন্তু বহুত ভাল
এহেঁত দুটাকো জনাই দিবা নহ'লে।
অ'।
আৰু দুটামান হ'লে তেতিয়া সোনকালে হৈ যাব নহ'লে আমি অকলে দুটাই কৰিলে বহুত টাইম লাগিব। এই লগৰ দুটাক পইচা ল'ব নালাগে তুমি এনে লগ ধৰিবা খালি যাবলৈ আমাৰ লগত।
সেইটোয়ে পানে লগ হৈ কৰিলে চব বস্তুৱে ভাল হয় ন।
অ', সেইটোৱে। তোমাৰ গোট, তেতিয়া ই ধৰ কম সময়তে দুটাই বেলেগ এটা জেগাত গুচি গ'লে দুটাই এনেকে বেলেগ এটা জেগাত গৈ পেলাই বাঁন্ধি দিব পাৰিম। বাকী তুমি চাহ তাহ খালাঁ নাই এতিয়া?
মই তোমাৰ মানে চাহ তোমাৰ মই টাউনত কৈছিলোঁ পৰঠা খাম। তাকে গেছ গেছ লাগি আছে।
উম, উম। ঠিকে আছে গেছৰ পিল আছে যদি খাই লোৱাঁ।
অ', নাই। পাপাৰোঁ মানে মাজতে গেছ হৈছিল তাকে পিল আনি থৈছে সেয়াকে খাই দিম আৰু। মানে মোৰ কি হয় ইমান মানে কণ্ডিচনটো মানে ইমান বস্তু লোট ল'ব নোৱাৰে।
হয় বাৰু তুমি, তোমাৰ যদি ইমানে প্ৰব্লেম আছ তুমি খোৱা কিয়? ওল্টা পোল্টা বস্তু চব যি টি টাইমত।
উম', এই অ'। সেইটোৱে, বাকী তুমি বাৰু এইখিনি হ'ব, তুমি ওলাবা অকমান দেৰিকে। অ', শুনা সেইটোয়ে কৈছো, মইও তোমাৰ যাও। মানে তোমাৰ এইখিনি বস্তু খিনি কথা পাতোংগে। কি হয়, কেনেকে হয়, কি কথা, কি বতৰা, তাৰ পিছত মই তোমাক বাৰু ভালকে জনাম কেনেকে কি কি কৰা কৰা হয়, তুমি উলিয়াই আনিবা হা, অ', অ', অ', হ'ব দিয়া অ'।